ঔ হেল্ল ধ্ৰুৱ।
উম উম কোৱা কোৱা।
বাটত যোৱা বাটত যোৱা।
সেই বাটতে আছো।
তোমাৰ মাতটো কম কমকে আহি আছে কিয়?
নাজানো ন নেটৱৰ্কৰ কাৰণে হ'ব পাৰে সেই এইটো তোমা উম এই এইটো কি ক'ম কালি বোলে বহুত দেৰি হৈ গ'ল।
সেই দুটা বাজিছে অ কালি।
আকৌ গোটিয়া মোক কৈছেগে তিনিটা বাজি গ'ল বোলে ঐ।
কামবিলাকত মানে তোৰ সেই নাইট ডিউটি মাৰোতে মাৰোতে
অঁ।
কালি দুইটাই মানে দুখৰ কথা পাতি আছিলো আৰু কিনো হবগৈ বোলো এন জি অ' টো এতিয়া। কিবা কৰে পইচা পাতি।
অঁ অঁ পইচা পাতি মানে এতিয়ালৈকে দিয়া নাই ন।
দিয়া নাছিলে এয়া।
তাপিছত তোমালোকে কি আকৌ ফোন মাৰি কলা নে হিঁহতক।
ত ভাল লগাই দিলে দেখন।
এ মা মনটো ভাল লগাই দিছে তোমাৰ এন জি অ' টো আকৌ পইচাটো দিলে কাৰণেহে এতিয়া আমি আকৌ আজি নহয় কাই আজি সম্ভৱ কাম এটা কৰিম।
তোমাৰ আজি আঁ তোমাৰ এই নাৰ্চাৰীখন পা আহিমগে এপাক।
অঁ অঁ।
অ তোমাৰ মানে গছ পুলি খিনি ক'ত কি মানে কিমান দাম কেনেকুৱা কি কি সে চব মানে সুধি কয়ি আহিম আও।
উম ঔ এটা কথা। বাও কথাটো পাহই গৈছিলো তহতি গাহৰিটো কি হল বাও।
হাঁ হাঁ।
গাহৰিতো।
অ আজি হবতো।
অই গুটিৰ লগত কথা পাতিব লাগিব মই পাহৰি গৈছিলো।
আজি নেৰিছো আজি ইয়াক আজি মই গ্ৰুপত মানে তাক মই মেছেজ এটা দিলোৱেই, বোলো বোলো মই আজিতো তোক নেৰিম বোলো। তোৰ মই তই কৈছো ত বোলো উম উম বোলো মই তাক কৈছো বোলো তই আজি বাহানা নিদিবি বাহানা দিবলৈ তোৰ আজি একোৱেই নাই। মাত্ৰ এটাই তোৰ আজি ঘৰত সম্ভৱ ফাইবাৰ লগাব আহিব সন্ধিয়ালৈকে তোৰ টাইম আছে। তাৰ পাছত তোৰ ৰাতি গোটেইটো আছ গোটেই ৰাতিটো তই খানাটো আমাক দিব পাৰিবি। অঁ খানাটোত আমাক আজি আৰামত দিব পাইবি।
অঁ আৰমচে দিব
তাৰ মই তাক কৈছো বোলো তো আজি পইচাই সি মোক কি কৈছে ৱে পইচা নাই বোলে মই কৈছো চৰ লাগ গে তোকে চৰ
হেৰি তোৰ উম আমি গোটেই কেইটা মিলাই পেলাই আনিব লাগিব ন,
উম উম গোটেইকেইটাই মিলি তোমাৰ এই এইটো বাকী কিন্তু মানে হা হা,
নে কি কও
অ সেই সেইটো আনিলেই হ'ল দু কেজি,
তোৰ মাতটো দূৰৰ পৰা আহি আছে অ জানো কিয় বা
এই এইটো জানো কিবা এটা হ'ব পাৰে
ক
এনেই কালি
নাই নাই
হেল্ল'
তাৰ লগত একো ডিষ্টাৰ্ব দিয়া নাই মোক। তোৰ হেল্ল' হেল্ল' হেল্ল' হেল্ল'